নমস্কাৰ আপুনি শুনা পাইছেনে মোৰ কথা মোৰ। আৱাজটো শুনা পাইছে?
অ শব্দটো শুনা পাইছো দিয় কওকচোন কি কব বিচাৰিছে।
হয় আপোনাক এনে মই কেইটামান কথা আপোনাৰ পৰা জানিব পাৰিম। আপোনাৰ যদি একো অসুবিধা নহয়।
অ জানিব পাৰিব দেচোন কি কথা সুধিব বিচাৰিছে কব।
মই মনে পৰিৱেশ। প্ৰদূৰষণৰ বিষয়ে নে আপোনাৰ পৰা অলপমান জানিব বিচাৰিছিলো বা ময়ো ক'ম দিয়া। এনেকুৱাকৈ, হয় এনে পৰিৱেশ প্ৰদূষণৰ বিষয়ে অলপমান। কৈ দিব যেনে এতিয়া আমাৰ পৰিৱেশ প্ৰদূষণ। আমাৰ অসমৰ পৰিৱেশতটো কেনেকুৱা সেইটো কৈ দিব
উম অ পৰিৱেশ। প্ৰদূ্ষন বহু বহুতটা ভাগত ভাগ কৰিব পাৰি তেওঁ। তাৰে ভিতৰত পানী প্ৰদূষণ। বায়ু প্ৰদূৰষণ আৰু শব্দ প্ৰদূৰষণ। এইগিলা ধৰে। অ যেতিয়া আমাৰ পৰিৱেশ প্ৰদূষন হয় মানে, আমাৰ জল আমাৰ বহুত অসুবিধা। সৃষ্টি হয় আমাৰ জীৱনত। বহুতো অসুবিধাৰ সৃষ্টি হয় এ পৰিৱেশ প্ৰদূৰষণ। প্ৰদূৰ্ষণ হলে আহ। জলবায়ু পৰিৱৰ্তন হয়। আৰু গৰমৰ বৃদ্ধি হয় এইভাগে আৰু বহুতো বহুতো অসুবিধ এতিয়া সৃষ্টি হয় আৰু পৰিৱেশ প্ৰদূষণ হলে সেইকাৰণে পৰিৱেশতটো। আমাৰ পৰিৱেশ প্ৰদূৰষণ সেইকাৰণে কোৱা হয়।
হয় হয়। প্ৰদূষণ হলে জীৱন চলাতো বা জীৱন যাপন কৰাতো বহুত অসুবিধা হৈ যায় হয় ন হয় আমাৰ এতিয়া। হয় কওকচোন।
অ আপুনি কোৱা কথাাতটো হয় তাকে কৈছো উ।
হয়, আমাৰ এতিয়া জীৱন যাপন কৰিবৰ বাবে পৰিৱেশ। আগতে আমি চাফ চিকুণকৈ ৰখাৰ কাৰণে আমি এনে কি কি কৰিব ল। লাগে কওকচোন আপুনি।
আহ পৰিৱেশত যেনেকৈ আহ পৰিৱেশটো চাফ চিকুণকৈ ৰখাৰ। বাবে আমি বহুতো কাম কৰিব পাৰো। যেনেকুৱা পৰিৱেশতটো বহুতো ভাগত ভাগ কৰা হৈছে বায়ু প্ৰদূৰষণ পানী। প্ৰদূৰ্ষণ পানী, প্ৰদূৰ্ষণ বায়ু, প্ৰদূৰ্ষণ হলে আহ আমি। অ আমি বহুত বায়ু প্ৰদূৰ্ষণ কেনেকৈ হয়তটো আগতে জানি। লব লাগিব তেতিয়া আমি পৰি পৰিৱেশটো। চাফ চিকুণকৈ ৰাখিব পাৰিম যেনে বৰষুণ অ মানে আমাৰ গছ গছ গছ গছনি। অ কটা বৃদ্ধি হৈছে, গছ গছনি কটা বৃদ্ধি। হোৱাৰ লগে লগে এ বায়ুত বায়ুতো আমাৰ দূষিত বায়ুটো। যেতিয়া আমাৰ গছ গছ গছ গছনিয়ে অ আমাৰ মানুহে উৎপাদন উৎপাদন কৰা কাৰ্বন ডাই অক্সাইড টো শোষণ কৰে অক্সিজেন প্ৰদান কৰে। অ, পৰিৱেশত তেতিয়া পৰিৱেশতটো সুস্থ থাকে কিন্তু আমাৰ গছ গছনি কটাৰ ফলত আহ মানুহৰ - মানুহৰ পৰা ওলা উ, ওলাই যোৱা কাৰ্বন ডাই অক্সাইডৰ বৃদ্ধি হৈছে। যাৰ ফলত আহ গৰম আদি অ, তাপমাত্ৰা গৰম আদি বৃদ্ধি হৈছে অ, এনে কয় বৃদ্ধি
ক এতিয়াতো নিউজত দেখাই পাই আছো জলবায়ুৰ পৰিৱৰ্তন হয়নে। আমাৰ ইফালে অসমত এতিয়া বানপানীৰ সৃষ্টি আমাৰ অসমৰ ওচৰে পাজৰে থকা ৰাজ্যবিলাকত বানপানীৰ সৃষ্টি হৈছে। তাৰ পাছত বেলেগ বিদেশত হৈছে গৰমৰ কাৰণে। মানে কিছুমান বস্তু বাৰ আছে। যি বস্তু থৈ দিয়া সেই বস্তুতটো গলি গৈছে সেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে। উম, এনে কিতাপটো দেখাই পাই আছে আপোনালোকে?
উম - উম, হয় - হয়। আমাৰ আৰু যেনেকৈ পানী প্ৰদূষণো হয় অ, প্ৰানী পানী প্ৰদূষণ হ'লেও বা যেনেকোৱা আমি খোৱা পানীত গৰু ম গৰু ম'গিলা আদি থোৱাৰ কাৰণে আমাৰ যেনেকুৱা অসমতে গৰু বিহু আহিলে গৰু বিলাক নদীত ধোৱাৰ কাৰণে আমাৰ বহুতো পানী প্ৰদূৰষণ হয় বাবে আমাৰ আজিকালি আধুনিক যুগ আধুনিক যুগ আহ আধুনিক যুগত অ, ব্যৱহাৰ কৰা উদ্যোগ আদি বহুত উদ্যোগৰ ফলত তেওলোকৰ পৰা ওলোৱা আৱৰ্জনা আদিৰ ফলত আমাৰ বহুতো পানী প্ৰদূৰষন হৈছে। বহুতৰ নলাৰে আমাৰ এতিয়া অ, ব্ৰহ্মপুত্ৰই ধৰি লও আমাৰ ব্ৰহ্মপুত্ৰৰ নদী গংগা নদী যি নদীবোৰ যেনেকৈ প্ৰদূষিত হৈছে। অ, বা দৰ পৰা ওলোৱা আৱৰ্জনা বা আমাৰ গংগা নদীত কৰা ঈশ্নান সেইগিলা তাৰে ফলত বহুতো বেমাৰ সৃষ্টি হয় কাৰণ আমি পানীৰ ওপৰত নিৰ্ভৰশীল যাতে মানুহ বোৰে
হয় - হয়। পানী - পানীৰ ওপৰতে নিৰ্ভৰশীল হয় নে? পানী নহলে জীৱন যাপন কৰিব নোৱাৰি তেনেকুৱা পানী খিনিয়ে যদি প্ৰদূষিত নহয় বা শুদ্ধ বিশুদ্ধ নহয় আমি জীৱন যাপন কেনেকৈ কৰিম বা পশু পালন কেনেকৈ কৰিম হয়নে?
উম
আমি পশুবিলাকক পানীৰ যোগান ধৰিব লাগিল। সেনেকোৱা হয়।
উম, হয়।
এই নলা নৰ্দমাৰে আমাৰ কিছুমান লেতেৰা বা বস্তু আ নলা - নলা নৰ্দমা চাফা কৰিব লাগে আমাক ওচৰে পাজৰে আমাৰ গাৱলীয়া জেগাত বাৰু তথাপিও সেইবিলাকৰ পৰা পৰিত্ৰাণ পোৱা যায় নলা নৰ্দমাৰ পৰা কিন্তু টাউনত বা চহৰত সেইবিলাক ক্ষেত্ৰত বহুত গুৰুত্ব দিব লাগে হয়নে?
উম, হয় - হয় আপুনি যি কৈছে ঠিকে কৈছে। সেইকাৰণে আমি মানুহে আৰু পানীৰ বি প্ৰদূ্ষন হোৱাৰ পৰা বায়ু প্ৰদূষণ হোৱাৰ পৰা কাৰণ আমাৰ মানুহৰ বাবে প্ৰয়োজন ব স্তু, আমি নহয় আমাৰ আগৰ প্ৰজন্ম প্ৰজন্ম এই ব্যৱহাৰ কৰিব। সেইকাৰণে আমি তাৰ ওপৰত গুৰুত্ব দিব লাগে।
হয় হয় সে এক গুৰুত্ব দি লেহে আমাৰ পৰিৱেশটো ভাল হৈ বা চাফ চিকুণ হৈ থাকিব। পৰিৱেশটো
উম হয় হয়।
আপুনি যি কৈছে হয়।
এনেই। টাউন তাতে মানে কি হব, সতৰ্ক হব আৰু হয় নে মানে পৰিবেশ টো যে চাফ চিকুণ কৰি ৰাখিব লাগে তাৰ বাবে সতৰ্কীয় হ'ব তাহতিও জানিব এনেকুৱা।
উম হয় হয় হয়। উম হয় আপুনি যি কৈছে যেনেকৈ মানুহে চাউনটো এই কিবা শব্দ প্ৰদূৰষণ যে, হয় শব্দ প্ৰদূৰষণৰ ফলত বহুত ত 'আমাৰ বাই আমাৰ মানুহৰ বহুত শুনা শক্তিটো বহুত কমি গৈছে আজিকালি। আগৰ দিনত ছয় যাৰ ফলত আমি বহুতো আহ দিশত অ'বন্নতি হৈছে। উম' পৰিৱেশটো সেইকাৰণে আমি সংৰক্ষিত কৰি ৰাখিব লাগে। আপোন আপোনালোকৰ গাঁৱত হয়। পৰিৱেশ প্ৰদূৰ্ষনৰৰ ওপৰত কিবা কাম কৰিছে নে?
হয়, আমাৰ ইয় পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত আমি কিছুমান অ' ঔষধি গছ চলোৱা হৈছে আমাৰ গাঁৱত বা অ' আমাৰ ওচৰে-পজৰে ঔষধি গছ যেনে নিম গছ হয়নে, নিম গছ তাৰ পাছ হয় মানে সেইবিলাক এই নিম গছ, তুলসী গছ এইবিলাক ৰুলে তাৰমানে কি হয় বা এল'ভেৰা হয়নে এল'ভেৰা এইবিলাক গছ ৰুলে তাৰ মানে কি হয় পৰিৱেশৰ যি বায়ুতটো যি যি, লেতেৰা হৈ থাকে সেই বায়ুৰ পৰা ও ওলোৱা মানে বেয়া অ'বেয়া, বেয়া প্ৰভাৱতটো মানে নপৰে। সেইবিলাক
উম প্ৰদূৰ্ষন খিনি হেৰি কৰে। চফ-চফ বাই ধুনী উম বায়ুতো ভাল হয়।
হয়, হয়, হয় তেনেকুৱাকে আপোনালোকৰ ফালে কিবা হে ব্যৱস্থা আছেনে?
উম, আমাৰ আমাৰ ঠাইত বহুত সমাজে আমাৰ সমাজৰ আমাৰ সমাজ বা অসম চৰকাৰে আমাৰ চৰকাৰে, আহ বহুতো কাম কৰিছে বা পৰিৱেশ প্ৰদূৰষণৰ প্ৰদূৰষণৰ ওপৰত। বহুতো গছ-গছনি, আমাৰ বিদ্য়ালয় গছ-গছনি ৰোপন কৰা হৈছে। গছ-গছনি ৰোপন কৰা হৈছে আৰু উম বাৰ ৰা ৰাস্তা পদূলিত আদিত গছ-গছনি ৰুপন কৰা হৈছে। আৰু পানী, পানী, পানী প্ৰদূৰষণৰ ওপৰত ৰ'দ কৰিব, কৰিবলৈ আহ ৰ'দ কৰিবলৈ আহ' বহুতো অ' বহুতো কাম কৰিছে। পানীজাত পানীত যাতে কোনো ৰাসায়নিক সাৰ আদি ব্যৱহাৰ আদি উম'ব্যৱহাৰ নকৰি কেনে উম 'ঘৰৰে সাৰ গৰুৰ সাৰ আদি ব্যৱহাৰ কৰি যাতে পানী প্ৰদূৰ্ষণক পানী প্ৰদূৰ্ষনক ৰোধ কৰিব পাৰে। সেই ওপৰত গুৰুত্ব লোৱা হৈছে, আৰু আমাৰ নদীবোৰ আদি ভালকৈ যাতে আমাৰ পানী সংৰক্ষিত হৈ থাকে। আজিকালিতো আপুনি গমেই পাইছে চাগৈ বহুত ঠাইত বহুত বহুত ঠাইত পানীৰ ভূগৰ্ভৰ বহুত তললৈ নামি গৈছে। যত, য'ত পানীৰ অভাৱ হৈছে। যাতে উম' সেইবাবে আমাৰ অ'চৰকাৰে বা আমাৰ সমাজৰ সমাজৰ ঠাইত সমাজৰ মানুহবোৰে গাঁৱত অ' বহুতো এনেকুৱা কাম কৰিছে, যাতে পানীৰ অপব্যৱহাৰৰ নহয়। আমাৰ যি প্ৰয় অ প্ৰয়োজন পানী খিনি যাতে ব্যৱহাৰ কৰে সেনেকৈ বহুতো কাম কৰিছে।
হয়। ঠিক কথা কৈছে আপুনি, এতিয়া এনে জানেনে? আমাৰ অসমৰ বা অসম বা আমাৰ আন্তঃৰাষ্ট্ৰীয় অ আহ পৰিৱেশ দিৱস এনে কোন দিনা পালন কৰা হয় আপুনি জানেনে নে
মই আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ দিৱস আহ বেছিমান ভালকৈ নাজানো উম পৰিৱেশ দিব
হয় মই অ সেই পৰিৱেশ দি টো পাঁচ জুন তাৰিখে পালন কৰা হয় যোৱা মাহত গ'লেই চাগে হা পাঁচ জুন তাৰিখে পালন হয় সেই পাঁচ জুন তাৰিখে অসম চৰকাৰে সেই গছ পুলি ৰুবলৈ দিছিল নহয় মহিলাসকলক মনত পৰিছে নে হয় হয় হয় এনেকুৱাকে গছ পুলি ৰুবলৈ দিছিলে
উম হয় বহুতো এনেকুৱা বহুতো এনেকুৱা কাম কৰিছে নহয় বহুতো এনেকুৱা কাম কাম কৰিছে আমাৰ চৰকাৰ হওক পৰিয়াল হকলে তাতে বৰষুণটো ৰ ৰদ কৰিব পাৰে
হয় হয় আমাৰ ইয়াতে ইমান এনেকুৱা প্ৰদূষন নহয় হয়নে আমাৰ অসমৰ ইমান অসমত ইমান প্ৰদূষিত জাগা নাই বা ঠাই নাই এনেকুৱাকে ক'ব পাৰি কিছুমান জেগা কিছুমান ঠাইত এনেকুৱা যে গাঁৱত আপুনি সোমাবলৈ নোৱাৰে গৰু যত বান্ধে মানুহ তাতে থাকে গাহৰি য'ত বান্ধে মানুহ তাতে থাকে এনেকুৱা পৰিৱেশ দেখা পোৱা যায় আমাৰ ইয়াতে কম দেখা
উম হয় হয় আহা আমাৰ আমি জন মই জনামতে পৃথিৱীৰ বহুত ঠাই অ পৰিৱেশৰ বহুত পৰিৱৰ্তন হৈছে পৰিৱেশটো বহুত দূষিত হৈ কিনে বহুতো পৰিৱৰ্তন জলবায়ু পৰিৱৰ্তন হৈছে জলবায়ুৰ পৰিৱৰ্তন হৈছে যে যোন ঠাইত থান ঠাণ্ডাৰ সৃষ্টি হ'ব লাগে সেই ঠাইত গৰমৰ মাত্ৰা বহু বহুত বাঢ়িছে যাৰ ফলত মানুহৰ মৃত্যুৰ হাৰ বি বৃদ্ধি হৈছে
বাৰু আপোনাৰ এইখিনি এইখিনি জানিব পাৰি মই আনন্দিত হলো ধন্যবাদ আপোনাৰ ভাল লাগিল নে
অ ভাল লাগিল আপোনাৰ পৰা অসম পৰিবেশৰ বিষয়ে গম পাই বহুত ভাল লাগিল ধন্যবাদ
ধন্যবাদ ধন্যবাদ